পঢ়ি আছিলা নেকি?
অ এনে আছিলো তুমি কি কৰি আছা‌‌?
মই আছিলো ৰ'বা এনে,
আহ হয় নেকি? কোৱাতে।
আজি এটা বিষয়ৰ ওপৰত কথা পাতিব ওলাইছিলো নহয়।
হয় নেকি অহ কোৱাচোন।
আমাৰ যে জাতীয় উৎসৱ বিহুৰ বিষয়ে অলপ কব ওলাইছিলো।
অহ, হয় নেকি কোৱা।
অহাকালি মই আমাৰ গাঁৱৰ বিহু উদযাপনৰ অনুষ্ঠান ন এটা লৈ গৈছিলো তাত ইমান আনা ৰসৰ দেখি মন বোৰ একেবাৰে ভাল লাগি গৈছিল।
সঁচাকেই নেকি কি কি দেখিলা?
বহুতো ধুনীয়া দৃশ্য দেখিলো ডেকা গাভৰুবোৰৰ বিহু নৃত্য ঢোল পেপাৰ গগনা তকাৰ আদিৰ বহুতো গান শুনিব পালো চাৰিওফালেও মুখৰেতী কৰি তুলিছিল। পৰম্পৰাগত সাজ পোছাক পৰি- পৰিধান কৰিছিল আনন্দ পিন্ধ আনন্দ উপ- উপভোগ
ৱাহ বিহু সময় অসমৰ পৰিৱেশ সলনি হৈ যায় সকলোৱে ফালে আনন্দৰ বতৰ বিয়পি পৰে।
অহ, ঠিকে কৈছা বিহু কেৱল এটা উৎসৱ নহয় ন ই অসমৰ সংস্কৃতি ঐতিহাৰ্য আৰু জাতীয় উৎসৱ প্ৰ- প্ৰতীক।
অহ, অসমৰ মূলত তিনটা বিহু আছে হয় জানে নে?
অহ, কোৱাচোন।
অসমৰ মূলত তিনটা বিহু আছে নহয় জানো।
অহ, হয় ৰঙালী বিহু, কঙালী বিহু অসমৰ মূল মূলত তিনিটা বিহু আছে নহয় নে জানো।
উম, ৰঙালী বিহুৰ বিষয়ে অলপ কবাচোন।
অহ, কোৱা।
মানে ৰঙালী বিষয়ে- বিষয়ে অলপ কবাচোন তুমি।
হয় কম ৰঙালী বিহু- ৰঙালী বিহু বা বহাগ বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰে উৎসৱ এই সময়ত প্ৰকৃতি নতুন ৰূপত খজে গছ গছনিৰ পাত সলনি হয় সেউ জীয়া ফুল ফল উঠে কৃষকসকলে নতুন কৃষ কাৰ্যৰ বাবে প্ৰস্তুতি হয় বহুতো নানা ধৰণৰ নতুন- নতুন প্ৰজন্মৰ বহু জন্ম হয়।
সেইবাবেটো ৰঙালী বিহু আনন্দ আৰু উৎসৱ বিহু বুলি কোৱা হয়।
একেবাৰে ঠিক কৈছা সেই সময়ত হুচৰি বিহু নৃত্য আৰু বিহু গীতৰ আয়োজন কৰা হয় ডেকা গাভৰু দলৰ আজি বান্ধি বান্ধ ডেকা গাভৰু দলৰ বান্ধি গাঁৱৰ বাবে ঘৰ- ঘৰ গৈ আশীৰ্বাদ দিয়ে বিহু নিত্য কৰে হুচৰি গায়।
ৰঙালী বিহুৰ অহ, গুৰুত্ব কিবা মানে কিবা কবানে তুমি?
কঙালী বিহুৰ কাতি বিহু মাহত পালন কৰা হয় সেই সময়ত পথাৰৰ হন পথাৰত ধান থাকে যদিও ঘৰত শস্য নাথাক কে সেয়েহে ইয়াক কঙালী বিহু বুলি কোৱা হয়। ঠিক কেনেও কৃষকসকলে ধাননি পথাৰত চাকি জ্বলাই ভাল ফচলৰ কামনা কৰে
আৰু ভোগালী বিহু? ভোগালীৰ বিষয়ে কিবা কবাচোন তুমি?